হেল্ল'
কি খবৰ?
ভাল-ভাল, তোমাৰ কোৱা?
ভালে-ভালে, ভাত পানী খালা নে?
উম, ভাতকেইটা খাই বই পেলাই এনেই আকৌ বোলো কি কৰো কি নকৰো বুলি বিচনাতে পৰি আছো, উম, তুমি ভাতটো কিহে খালা?
মই কালি ৰাতি মাছ ধৰিবলৈ গৈছিলো। পিছত সেই মাছ আছিলে, মাছে তাৰ পিছত আৰু দালি বনালে নেমু অকণ চেপি ললোঁ, তাৰপা জলফাই আচাৰ আছি জলফাই নহয়, আমৰ আচাৰ আছিলে, সেয়া খালো। তুমি কিহে খালা?
ঠিকে আছে, ঠিকে আছে। মই তোমাৰ আমাৰ দালি বনালে, তাৰ পৰা তিতা কেৰেলা যে তি তিতা কেৰেলা লাগিছিলে নতুনকে, তিতা কেৰেলা আলুৱে ভাজিলে। তাৰ পৰা কঁঠাল গুটি দি‌ এ দালি বনালে। উম
অ তিতা কেৰেলা ঘৰতে লগা মানে? কঁঠাল গুটি ঘৰৰে? আমাৰ কালি কঁঠাল পাৰি থোৱা আছে, পকা নাই কিন্তু আজি ৰাতিপুৱা কেইটামান পাৰি থৈছো। কিন্তু পকা নাই এতিয়ালৈকে, তাৰপা পকিলে খাব পৰা হ'ব। কঁঠাল আৰম্ভ কৰাই নাই তেনেকে, তাৰ পৰা বেচিবগৈ লাগিব দেওবাৰে মানে।
অ, আমাৰো সেই আমাৰো সেই ঘৰত নাই। আমাৰ ওচৰত খুড়ী এ গ এজনী ঘৰত আছিলে, গে খুৰীয়ে মানে ফটাম দিবব পৰা কিনি আনিছিলে মানে।
অ-অ আমাৰ সেই তেনেকে কঁঠাল খোৱা হোৱা নাই। হ'লেও সেইদিনাখন এই কাষৰ ঘৰতে আমি খালো। ঘৰত ভালে বাৰু এতিয়া মানুহ দুনুহ নাই কোনো অকলে আছো। মা এই ভণ্টিহঁতৰ স্কুললৈ গ'ল, মিটিং আছে পাহে ঘৰত মানুহ নাই তেনেকে, চব কামে কামে গ'ল।
ঠিকে আছে, মা-মা দেউতাহঁতৰ সকলোৰে ভাল?
উম, ভাল ভাল। দাদা ভাগৰ ভাল নে?
পঢ়া-শুনা ভালে চলি আছে বাৰু। এক্সাম এটা হৈছে, কাইলৈৰ পৰা গৰম বন্ধ। একেবাৰে আগষ্ট এক তাৰিৰ পৰা আকৌ নতুকে ক্লাছ হ'ব।
অহ, ভালদৰে
উম, এতিয়া গৰম বন্ধ, এতিয়া এমাহৰ পোৰা বন্ধ দিব। এমাহ মানে, আজিকালি এমাহ বন্ধ নিদিয়ে, দহ-পোন্ধৰ দিনটো কিবা ইটো - সিটো কঁৰোতেনে যায়ে আৰু দহ - পোন্ধৰ দিন ভালকে বন্ধ পায়। তাৰ পৰা সেয়া বন্ধতে আকৌ ক'ৰবাত ফৰি ফুৰিবলৈ যোৱা কিবা-কিবি আছে, তাৰপা আকৌ গাঁৱত ভাওনা আছে গৰম বন্ধত‌। তাৰ মানে ইটো, সিটো তেনেকে কৰোতেনে এদাই হৈ যায় গৈ উম তাকে চাব লাগিব ময়ো যাব লাগিব নিজে পা সময় হলে যাব লাগিব বাও, সময়টো সময় পোৱাটো আজিকালি বৰ কঠিন।
প্ৰাণে, উম হয় বাৰু।
খেতি খেতি বাতিৰ কাৰণে হাল বাই থকা হৈছে হাল মানে সেই ট্ৰেক্টৰ লগাই পেলাই বোৱা হৈছে। প তেনেকে আৰম্ভ কৰা নাই বাও, ৰুবলে আৰম্ভ কৰা নাই কঠিয়াবিলাক সৰু হৈ হৈছে যে। আৰম্ভ কৰিব লাগিব অহা সোমবাৰবাৰ মান।
অলপ শেহতীয়া হল নে কিনো বাৰু
কঠীয়া পোৱাাতো আগতেই আছিলে কিন্তু যিদিনাখন পাইিছিলে নহ বৰষুণে কঠিয়াবিলাক মানে খুন্দিিবেলালে তপ কঠীয়াখিনি নগজিলে আক কঠীয়া শিছিলে। সিনি এতিয়া ডাঙৰ হোৱা নাই ডাঙৰ হলে হ'লেও তেনেকেইে সোমবাৰ মানলৈ কৰিবগে লাগিব এতিয়া গোটেই পথাৰত পানী হৈ আছে যে হালো পাব পৰা নাই
উ এইবাৰ বতৰটোৱে বহুত অসুবিধা কৰিলে সকলোৰে।
বতৰে একদম দিগদাৰ, দিনত হলে দিনত হলে ৰ'দ দিব ৰাতি হলে উধাই-মুধাই বৰষু বা গোটেই পানীয়েে পানী আমাৰ ফালে মানে সেইটো কাৰানে ৰুব পৰা নাই দিনত হ'লে আকৌ ৰ দকা মানহৰ লগকো লাভ নাই উম তোমাকতো ৰাস্তা চাস্তা চিঙি দিছে চাগে পানীয়ে
উম, ৰাস্তাটো ছিঙি থৈছে অকমান, তাৰ পিছত তোমাৰ এতিয়া আমি গাঁৱৰ ৰাইজে মিলি পেলাই বনালো সেইবাবে বালি আনি পেলে নাই এতিয়া আকৌ সোমৰ পৰা কৰিলো মানে গোটেই ৰাইজ খনে মিলি পেলাই
অ' অ' আমাৰ ইয়াতো মানে আমাৰ ৰাস্তাত আমাৰ ৰাস্তাটো তেনেকে চিগা নাই বাৰু হলেও পানী ধঢে হৈছে ৰাস্তা াত উঠিহি তেনেকে পানী ঢেৰ হৈ গৈছোগে চবফালে অকল পানীয়েই পানী।
এইবাৰ পানী-পানীতো বহুত বেছি হৈছে, আৰু যিকণ সময় ৰ'দ দি
জেগাই জেগাই ইমান দলং উম জেগাই জেগাই ইমান ডাঙৰ ডাঙৰ দলং ভাঙি দিছে। ছে বহুত পানী আছে এইবা।
হম। ধেমাজি চাইডে কিবা তোমাৰ ৰেল ক্ৰচিংটো চিঙিলে বুলি কোৱা মানে পাই
ৰেলৰ দলং-দলং ভাঙি দিছে।
উম। তাকে এইবাৰ বানৰ তাণ্ডৱ ধেই। বান বুলি নহয় মানে এইবাৰ বা বাহনি পানীও
এ পানী একদম বহুত উম পানী বহুত এবাৰ বৰষুণৰ পৰা ধৰি পেলাই এটা মানে প্ৰাকৃক দুৰ্যোগ এবাৰ সেই আছে ভূম সস্খলনৰ পৰা ধৰি ধেই ভূমিকম্পও মাজে মাজে এটা-দুটা আহিছিলে।
উম, অৰুণাচলৰ সেয়া কেইবা ঠাইতো
কেইবা কেইবাঠাইতো ভূমিস্খলন হৈছে ইমান ডাঙৰ ডাঙৰ হৈছে। আৰু আজিকালি মানুহ বিিলাকৰ এক্সিডেণ্ট ধেৰ আছে ধেৰ মানুহৰিছে আমাৰ ইয়াতে অলপিন আগত বহুত দিইটা মৰিলে কেইটাও সেইখনত এ একেদিনাখনে পাঁচটা মৰিছে একে ঘৰ মানুহে
তাকে তাকে এক্সিডেণ্ট বিলাকো বহুত হবলে লৈছে। বাকী পঢ়া শুনা কেনেকুৱা চলি আছে বৰ্তমান
পঢ়া শুনা বৰ্তমান এক্জাম খটম এতিয়া কাইলৈৰ পৰা গম বন্ধ আছে বাৰু মাগছটো একটা এঘলৈকে বন্ধ দিলে দিলে ইাৰশ্বিপ হোৱাৰ কথা আছে কিন্তু আমাৰ নহয় হব চাগে।
অ' তেতিয়া তুমি কাম এটা কৰিবা, উম গৰম বন্ধ যেতিয়া পালা বুলিয়ে ধৰিলো আৰু।
উম তাকে অ' উ তাৰাপা সেই কাইলে নহয়। পৰহিলে সেই ধূলিমূলিত ভাওনা আছে নহয়।
আহ
তাৰপা কি কোৱা হয় এতিয়া
তাকে তাকে, যাব লাগিব ৰ'বা যদি সময়-সুবিধা পাওঁ, তুমি যদি আহা মোক ফোন এটা কৰিবা। তেতিয়া মই এইফালৰ পৰা যাম আৰু আৰু শুনাচোন! এই আমি যে সেইদিনা ভাবি মানে পাতিছিলো তোমাৰ লগতো যে। আমাৰ ঘৰত আহিছিলে সিও কৈছিলে যাম বুলি। অ'! অ' মাজুলী যাম মাজুলী হৈ পেলাই তোমাৰ এনেকে গুৱাহাটী উওলাই পেলাই চিৰিয়া
অ' এনেকে সোমাই আহিব পৰাাৰ হব কাজিৰঙা চাব পৰাব আমি তেতিয়া হেৰিয়ালো যাব শিৱসাগৰলৈো যাব হাব জয়দৌল শিৱদৌল কাৰেংঘৰ ৰংঘৰ এইখিনি চাবলে কলাতল ঘৰ এই বহুত চাবলগীয়া তাত কিবা কিবি আছে নহয় অঁ জয় সাগৰ পুখুৰী চাবলৈ আছে যে, চাবলৈ আছে সেইপিনি গৈ পেলাই আমি গুৱাহাটী হৈ জুবিন ক্ষেত্ৰত সোমাই পেলাইকৌ আহি পাই মৃত্যুঞ্জয় মন্দিৰ সোমাই ত বা আমি অগ্নিগড় সোমাব পাৰিম
উম মোৰ কাজিৰঙাত বিশেষকে তোমাৰ হাতী হাতী-চাফাৰী আৰু জীপ-চাফাৰী কৰিবলৈ বহুত মন আছে।
এশিঙীয়া গড়টো চাবলৈ মন আছে।
উম, অ, তোমাৰ হেৰি মানে বুঢ়া- বুঢ়া পাহাৰত জীপ চাফাৰী তটো মানে অলপ হেৰি হয় আৰু মানে ইউনিক হয় সেইটো কাৰণে অলপ বেছিকে যাবলৈ মন আছে আৰু আৰু ঘাঁহ বননিৰ মাজেৰে প্ৰকৃতিত তেও উপভোগ কৰি যাব পাৰিম আৰু।
অ, আমি নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পাৰিলোঁ হেতেন।
উম- উম-উম ঠিকেই আছে। তাকে যাব লাগিব আৰু-আৰু দুহেজাৰ ছয়- দুহেজাৰ ছয় চনতে তোমাৰ সংৰক্ষ ক্ষিত এলেকা বুলি ক'ওঁ।
অ' দুহেজাৰ ছয় চনতে কব উম তাকে তেতিয় পৰাা এব যোৱা হয় নে নহয়? এবাৰ হলেও যাবলৈ কাৰণে ভাল আছিলে বহুত বহুত আছে বহুত আছে এতিয়া বিশেষকে এ কাজিৰঙাৰ পৰা হাতী চিতি হাতী খিনি ওলাই আহিছে মাজুলীলৈ গৈছেগে তেনেকে ওলাই আহিছে মানে কাজিৰঙাত পানী হৈ গৈছে যে বিশেষকে তাত পানী হোৱাৰ ফলত চব ওলাই আহিছে। তে আৰু ৰাস্তাটো মানে বনৰীয়া হাতী পুৰা ঘূৰি ফুৰিছে।
উম বনৰীয়া হাতীবিলাকো বহ বাহিৰলৈ ওলাই গুচি আহিলে বনৰীয়া মহ
অন প্ৰব্লেম হৈছে চাগে তাৰপা আৰু মাজুলীলৈ যাবলৈ সেয়া গ এতিয়া পানীৰ জহত যাবলৈ দিগদাৰ হৈছে
সেইটোয়ে-সেইটোয়ে মাজুলীলে তোমাৰ সেই মানে পানীটো বহুত বেছি হৈছে ন'
অ' এতিয়া এইখিনি শুনিবলৈ পাইছো বোলে ফেৰী বন্ধ কৰি থোৱা আছে
উম ফেৰী বন্ধ কৰি থোৱা আছে নিমাতী আৰু কম কমলাবাৰী ঘাটৰ আৰু বিশেষকে দলং খন হৈ যোৱা
তাকে দলংখনত দুটা, তিনটা মান খুটা বনালে তাৰ বা খুটা কেইটা হ'ল মানে সেই আৰু এটোকোহে অকল উদ্বোধন ললে গলে বাকীখন হেৰি হাই নাই
উম, বালিচাপৰি চাইদৰ পৰা তোমাৰ এ আধালৈকে হল সিফালৰ পৰা কিন্তু এই তোমাৰ ধুনা গৰি হৰ পৰা উম তাকে দলং খ হোৱােতেন সকলো মানুহৰে সুবিধা হ'লহেতেন উম ঢকুৱাখানা হৈ পেলাই তুমি যা
মানে কিন্তু দূৰ হৈ যায় আকৌ বেছ বেছি দূৰ হয় অহ, সেইপিনদি গ'লে যে তুমি আমি এটা সুবিধা হব বাসুদেৱ তেতিয়া আমি বাসুদেৱ সানতোমাইাবাৰিম আৰু সেইটো সুধা হ'ব
তাকে তাকে আমি সেইফালেদি যদি যাওঁ বুলি ভাবো উম, ম-মই এতিয়া গাড়ী লৈ লম উম, তুমি কাম এটা কৰিবা তোমাৰ লগৰতো যাম বুলি কৈছিলে আৰু মোৰ লগ লগত দুটা যাম বুলি কৈছে আমি মানে তোমাৰ অলটেল পাঁচটা হ'ম
আমি গ্ৰুপ এটা খুলি ল'ব লাগিব তাৰ পৰাা তেতিয়া গোটেই কেইটা তাতে আলোচনা কৰি পেলাই
উম, মই হোৱাটচ এপ গ্ৰপ এটা খুলিম তাৰ পৰা তোমাৰ গ্ৰুপ এডমিন টো দি দিম তাতে তুমি তাক এড কৰি দিবা মোৰ তাৰ লগৰ নাম্বাৰতো মানে আছিলে সিটো ফোনত থাকিলে।
অ, তাৰ পা গোটেই কেইটা মানে লগ হলে আমাৰ তেলৰ খৰচটো কমিব চবৰ পৰা কম- কম কমকে পইচা দিলে হৈ যাব ইমান তেতিয়া ইমান পইচা দিবলৈ ল তেতিয়া নালাগে মানে
উম সিহঁতৰো সময় সুবিধাটো মিলাব লাগিব যে আমি সিহঁতৰ কি হব
কি মানে উ মাহৰ প্ৰথম সপ্তাহ কোনোবা এটা বাৰত বজাৰ বন্ধ থাকে নহয়
তাকে তাকে এ তেনেকুৱাতে যাব লাগিব মানে সিহঁতক সুধি মেলি লম সিহঁতৰো সময় সুবিধাটো চাম কিমান তাৰিখে যায় কি কথা সিহঁতেও অ' হানচাৰি মানে বৰ্তমানতটো খেতিৰ চিজন ন আৰু সিহঁতে খেতি
তাকে গোটেই কেইটা মানে গোটেই কেইটা সময় হোৱাকে যাব পৰা হ'ব লাগিব আও উ গোটেইকেইটা যেতিয়া সময় আজৰিহৰি দাকিব তেতিয়া যাব পৰা হ'ব এনেইো যাব নোৱাৰি মানে ক এতিয়া খেতি চোজন চাৰি পাঁচ দিনতটো একদম কমকে লাগিবই কাৰণ মানে যদি আমি ইমান দূৰকে যাওঁ তেতিয়াতো থাকিব লাগিব তাত কাৰণ একেৰাহে গৈ থাকিব নোৱাৰি এদিন এদিন ধৰি লা মাজুলীত থাকিলো তাৰপা এদিন গৈ যোৰহাট থাকিলো যোৰহাটৰ মাজুলীত লাগিলে আমি দুদিন থাকি দিম মাজুলীত আমি দুদিন থাকি দিম উম সেইটোৱে টো একেবাৰে কমকে মানে মাজুলীত দুদিন থাকি দিলে অ মাজুলীত দুদিন থাকিলে আমি তেতিয়া যোৰহাটৰ এদিন থাকি বা লাষ্টত আমি তোমাৰ গুৱাহাটীত এদিন থাকি পিছদিনাখন আমি গুচি আহিব পাৰিম তেতিয়া আমাৰি পাঁচিন মানে হৈ যাব চাৰিদিন পাঁচ দিনত আমি আজৰি হৈ আহ পাৰিম মানে তাকে সিহঁতিকেইটা আকৌ দোকানত থাকি যে সিহঁতি এসপ্তাহৰ কাৰণে ছুটি ল'ব লাগিব নহয়
উম গুৱাহাটীত উম তোমাৰ গুৱাহাটীতহে পইচাটো খৰচ হ'ব বাৰু বিশেষকে তোমাৰ শিৱসাগৰ যদি যাওঁ শিৱসাগ খুৰা ঘৰ আছে উম শিৱসাগৰ খুৰা গাৱতে থকা খোৱা সুবিধাতটো হৈ যাব আৰু মাজুলীতো বহা আছে বহাত আমি থকা মেলাাতো হৈ যাব
উম যোৰহাটতো ক'ৰবাত আমি এনেকে থাকিব পৰা হৈ যাব আপত্তি নাই কিন্তু গুৱাহাটীত
উম যোৰহাটত বাৰু তেনেকে চিনাকি মানুহ নাই কিন্তু শিৱসাগৰ আৰু মাজুলীত হৈ যাব পাৰো মাজুলীত খুৰা গুৰ আছে
অ' গুৱাহাটীত আমাৰ দাদা এটা আছে বাৰু ৰুমে ৰুমত থাকে বোলে তাৰ লগত সুধি চাব লাগিব থাকিব পৰা হব নে নাই যদি পৰা হয় তাতে থাকি দিব পৰা হ'ব আমি গুৱাহাটী গলে তেতিয়া কামাখ্যা মন্দিৰ চাব পৰা হব কাৰণ এতিয়া অলপ দিনৰ আগত অম্বুবাচী মেলা হৈ গৈছে সেই অম্ববাচী মেলা হেৰি কিছুমান আমি চাব পৰা হব তাৰপিছত আমি চিৰিয়াখানা চাব পাৰিম পাৰিলে এতিয়া গৰম দিন নহয় এতিয়া একলেন যাবলৈ বেছি ভাল আ হৈছে তাকে এক একলেণ্ডত গৈ অকমান ফূৰ্তি কৰিব পৰা হ'ল হলতে হা হা হা আহ তাপা আমি এতিয়া গাড়ীতে যোৱাটো হ'বগে কাৰণ ইমানটোতো বাইক লৈ যোৱাটো সম্ভৱ নহয়